নমস্কাৰ নমস্কাৰ, কি খবৰ আপোনাৰ?
হয় ভাল, আপোনাৰ?
মোৰো ভাল দিয়ক।
অ, কি কৰি আছে? এ মই আপোনাৰ অলপমান এই পুলি কেইটাত অলপমান পানী দি আছো।
হয়, হয়, কিহৰ পুলি বাৰু?
পানীলাও পুলি।
পানীলাও পুলি?
পানী মানে স্প্ৰে কৰি আছো মই ইয়াত।
অ, আচ্ছা-আচ্ছা পানী স্প্ৰে কৰি আছে ন।
হ হয়।
হয়, হয়, মই মানে আপোনাৰ মানে এতিয়া মানে এই আমাৰ ফুলৰ পুলি অলপ মই ৰুইছিলো। সেইখিনিত আপোনাৰ বন গজি গৈছে বুজিছে, মই সেয়াই আপোনাৰ এডাল দুডালকে আপোনাৰ উঘলি আছো।
উঘুলিবি লাগিব মানে বস্তুটো আপুনি বাঢ়িবলৈ বৃদ্ধিটো কম হয়।
কষ্ট পাই আপোনাৰ আৰু দেখিও বেয়া লাগে দিয়কচোন গোটেই জাবৰ হৈ গ'লে আপোনাৰ গছ পুলিটো ভালকে নাবাঢ়েও।
হয়, হয়, হয়।
কাৰণে আপোনাৰ মানে কি জানে নে এই বতৰটো আপোনাৰ এতিয়া বৰষুণ ৰ'দ-চ'দ ন। আপোনাৰ ঠাণ্ডা দিনতহে আপোনাৰ চাফা হৈ থাকে, এতিয়া আপোনাৰ জংঘল-টংঘল মানে আপুনি যিমান চাফা কৰিলো দুদিনমানৰ পিছত আকৌ সেইখিনিকে আপোনাৰ আকৌ আহি যায় গম পাইছে। হয়, হয়।
হেৰি নহয় এইবাৰ গৰমত ক'ত যাব?
গৰমৰ বন্ধত মই এবাৰ ভাবিছো যে মই শ্বিলঙে যাম চাগে নেকি।
হয় নেকি?
হয়, হয়, শ্বিলং যাম আপোনাৰ চেৰাপুঞ্জী সেনেকে চাই আহিম আৰু আপোনাৰ ছেভেন ষ্টাৰ্ছ ছেভেন ষ্টাৰ নে ছি তাৰ ৱাটাৰ ফল্ছ আছে নেকি।
হয় ছেভেন ষ্টাৰ।
ছেভেন ষ্টাৰ, ছেভেন চিষ্টাৰ আছিলে নে ষ্টাৰ?
চিষ্টাৰ চি
চিষ্টাৰ আছিলে অ, হয়, হয়, মই মানে তেনেকে ইমান বাহিৰলৈ ঘূৰি-চুৰি নুফুৰো ন, প্ৰথম সেইকাৰণে মই নাই সেইকাৰণে ইমান ভালকে নাজানো বাৰু এনেকে বেলেগত দে হে গম পাইছো আৰু, তেনেকে অলপ মানে মই চাই কৰি আহিম, আপুনি ক'ত যাব এতিয়া?
মই দাৰ্জিলিং যাম।
দাৰ্জিলিং যাব নেকি? হয়, হয়, কোন-কোন যাব বাৰু?
কি কৈছে?
কোন-কোন যাব আপুনি দাৰ্জিলিং?
ক'ত-ক'ত যাম?
না দাৰ্জিলিং কাৰ লগত যাব?
মই বাৰ লগত বাৰজনৰ লগত যাম।
অ, আচ্ছা-আচ্ছা থাকিবনে?
হয় থাকিম, পাঁচদিন মান থাকিম।
পাঁচদিন মান থাকিব ন, এনে টিকেট কৰিলে আপুনি?
হয় টিকেট কৰিলোঁ।
টিকেট কৰিলে ন এই ট্ৰেইনত যাব নে আপুনি বাছত যাব
নাই ইয়াৰ পৰা আপুনি গুৱাহাটী ইয়াৰ পৰা গুৱাহাটী তিনি যাম
হয়
তাৰপিছত আমি টিকেট কাটিছো এ চি ফাৰ্ষ্ট ক্লাছ টেনেজাম
অ ট্ৰেইনেৰে যাব ন
হয় শিলগিৰিলৈকেট্ৰেইনে যাম
চিলিগুৰি চিলিগুৰি চিলিগুৰি ক'ত আছিলে বাৰু
আপোনাৰ দাৰ্জিং নাইৈ মানে তেতিয় পৰাপনি হেৰি গড়ীয়ে যাব লাগে
হয় অ হয় হয় হয় দাৰ্জিলিং আপোনাৰ আমাৰ ইয়াৰ পৰা কিমান মান হ'ব বাৰু
আপোনাৰ সাতশ আঠশ আপোনাৰ হেৰি বাৰ ঘন্টাৰ বাট
বাৰ ঘণ্টাটা পাঠা নেকি
হয় মানে ৱেষ্ট বেংগলত পৰে
ৱেষ্ট বেংগলৰ পৰে নেকি
হয় অসম অসম পাৰ হ'ব লাগে
অসম পাৰ হ'ব লাগে ৱেষ্ট বেংগলত পৰে ন আচ্ছা ৱেষ্ট বেংগল আপোনাৰ পাৰ হৈ যাব লাগে নে নালাগে
নাই ৱেষ্ট বেংগল পাৰ হৈ যাব নালাগে
নালাগে নেকি অ ভাল তেনেহ হয় আ পুৱ উঠিল আপুনি কেতিয়া পাব যদি ট্ৰেইনত গ'লে
আমিতো এতিয়া আপোনাৰ ওঠৰ তাৰিখে যাম
ওঠৰ তাৰিখে যাব ন
হয় ওঠৰ তাৰিখে আপোনাৰ আমাৰ ট্ৰেইন আছে আপোনাৰ নটা বজাত
নটা বজাত হয়।
হয় আমি আাৰ পৰা ছয়টা বজাত উঠিম গুৱাহাটী পালোগৈ ধৰক সাতটা আঠটাত
সাতটা আঠঠাত হয় হয়।
তাৰপাছত আমি তাৰপিাছত গুৱাহাটীৰ পৰা উঠিম ট্ৰেইনেৰে ৰাতি
হয়
তাৰপছত আমি আপোনাৰ চাৰিটা বজা মানত আমি চিলিগুৰি পাই যাম।
অ', আচ্ছা আচ্ছা চাৰিটা মানত চিলিগুৰি পাই যাব ন
হয়।
অ',
তাৰপিছত আমি চিলি অ', চিলিগুৰি এ চিলিগুডৰিৰ পৰা গাড়ী ল'ম আমি চুমু
চমু ল'ব ন
মৌ এখন ল'ম মানে গাড়ী তাৰ পিছত সেই গাড়ীৰ পৰা আকৌপ দাৰ্জিলিঙত আপোনাৰ চাৰে তিনি ঘণ্টা চাৰি ঘন্টা বাট
অ আচ্ছা
হয় সেইফালি আপোনাৰ মানে চিমলা চিমলা যে চিমলা যাব পাৰি তাৰ পিছত গেংটক যাব পাৰি
হয়।
চবফে খেলিয়ে যায় বাৰু
অ আচ্ছা আচ্ছা ভালেই ন
হয় তাৰপিছত আমি এইফালেদি যাম ড়দৰেত আ আমি দাৰ্জিলিং হোটেল এখন আছে ন হোম ষ্টে
আচ্ছা
হয় তাত আমি থাকিম আপোনাৰ তিনিদিন থাকিম আৰু দুদিনটো আপোনাৰ আহা যোৱাতে গ'ল।
অ হয় হয়
হয়
তিনিদিন থাকিব ন
হয় তাৰ পিছত আমি হোমষ্টে থাকিম আৰু
হোমষ্টে ল'ব নিজে বনাই কৰিয়ে খাবগৈ আৰু তাতো আপোনাৰ সকলো সুবিধা থাকিব হোম ষ্টেত হয় আপোনাৰ মানে এনে আপোনাৰ দাৰ্জিলিঙলৈ আপোনাৰ খৰচ কিমান হ'ব আপুনি জানেনে বাৰু আনুমানিক
এ মই কৈছো আপুনি ধৰক মানে প্ৰথমতে ট্ৰেইনৰ পৰা যাব লাগিব
হয়
ইমানটো গৰম দেখিছে এতিয়া আপোনাৰ ট্ৰেইনৰ টিকেট আপোনাৰ বাৰশ বা চৈধ্যশ টকা টিকেট পাৰ পাৰ্চন তাৰপিছত আপুনি চিলিগুৰিলে বা আৰু গাড়ীত যাবলৈ হ'লে আপোনাৰ পাৰ পাৰ্চন আপচাৰিশ টকা পৰিব।
অ আচ্ছা আচ্ছা তাৰপিছত
তাৰপিছত আপোনাৰ হোমষ্টেত আপোনাৰ দিনে তিনি হাজাৰ দুহেজাৰ মান পৰিব। হয় তাৰপিছত আমি মানে এখন গাড়ী বুক কৰিছো তিনি দিনৰ কাৰণে গাড়ীখনে আমাৰ ঘৰত মানে আপোনাৰ নিব য'ত য'ত আমি যাম।
হয় হয় তিনিদিনৰ কাৰণে বুক কৰিছে গাড়ীখনত কিমান দিব লাগিব?
সেই গাড়ীখনত দিনে আপোনাৰ তিনি হাজাৰ টকা দিব লাগিব।
বা খৰচ আছে দে দিনে তেহেজাৰ তিনি হাজাৰকে যদি দিয়ে আপোনাৰ দেখোন তিন দিনত আপোনাৰ ছহেজাৰ ত অ', তিনদিনত কত ছয়হেজাৰ আপোনাৰ বেছি তাৰপিছত পিতাই ছয় আঠ ন হাজাৰ টকা হয় ন
তাৰপিছত আমি এনেকে কৰিম‌ আও সেইকাৰণে মানে আমি হোমষ্টেতে লৈছো বাৰু আমি আৰু বাহিৰতো নাখাও ঘৰতে খাম।
ঘৰতে খাব অ হয় আকৌ খোৱা বোৱা কৰিলে আপোনাৰ মানে আৰু বাঢ়ি যাব।
বাজেটতো বাঢ়ি যাব হয় আৰু বাহিৰৰ বস্তুনো খাই পেলাই আমি এতিয়া ঘৰত যি টো পৰিৱেশত খাও হয় আমি যিটো মছলা আমি ব্যৱহাৰ কৰি খাও সেইটো বেয়া সেইটো আমি নোপাম
অ নাপাব হয় হয় সেই
সেইকাৰনে আমি সেইফালে কৰিম আৰু আৰু এইফালে মল ৰোডতো যাম আমাৰ যিখন দাৰ্জিলিঙৰ হো টেল‌ ‌মানে সেই হোটেলখন আপোনাৰ বহুত ধুনীয়া সুন্দৰ এখন ঠাইত আছে আপুনি মে গুগলত ওলালে আপুনি ওলাই যাব কি ধুনীয়া ঠাই এক চাইডে আছে আপোনাৰ চাহপাতৰ বাগান
হয়
এক চাইডে আপোনাৰ যিটো কাঞ্চনজংঘা যিটো এটা হেৰি একদম ভিউটো পায়
হয় অ তাত আপোনাৰ কাঞ্চনজংঘা পাহাৰৰ ভিউতটো আছে নেকি আ আপোনাৰ দাৰ্জিলিঙত আপোনাৰ এই ট্ৰেইনখনো আছে নেকি
হয় কালাকে
হেখনন যে আপোনাৰ চাৰিয়ে চাৰিয়ে গানটোত যে শ্বাহৰুখ খানে যে বনাই যে
হয় হয় গম পাইছো সেইখনক টয় ট্ৰেইন বুলি কয় টয় ট্ৰেইন
আপোনাৰ সেই দাৰ্জিলিং সেই চিনেমাখন জানো আপোনাৰ দাৰ্জিলিঙতে গম নাছিলে জানো সেইখন চাইয়াা চাইয়া গানটোজে‌ উম
কি আছিল
মই চিনেমাখনৰ নামটো নাজানো বাৰু কিন্তু খুবেই জনপ্ৰিয় যিহেতু মানে দিলছে ন
বুজিছে চিনেমাখনৰ ন দিলছে
সেইখন আপোনাৰ জানো দাৰ্জিলিঙতে কোননোৱা নাই জানো
হয় দাৰ্জিলিঙতে বনাইছে সখন
ডাৰজিলিং নে ৰাজস্থান বনাইছিলে এখন
এখন ডাৰজিলিং ত বনাইছে
দাৰ্জিলিঙত বনাইছিলে ন
হয় আধা অংশ ৰাজজনী আধা অংশ ৰাজস্থানত বনাইছে
আৰু ৰাজস্থানত বনাইছে
মানে আৰু তাত আপোনাৰ মেহুনা শ্বাহৰুখ খানৰ চিনেমা এখন আৰু এ আছে যে মেহুনা
হয়
সেইখন চিনেমা আপোনাৰ দাৰ্জিলিঙতে শ্বুটিং কৰিছে ই কলেজখন যে
অ আচ্ছা সেইখনো আপোনাৰ দাৰ্জিলিঙতে ন
নহয় এখন কলেজ বহুত ফেমাচ বাৰু আমি তাত যাম
অ তাত যাবনো
হয় তাৰপিছত আকৌ তাত আকৌ ইয়াৰীয়া মুভি শ্বুটিংখনো কৰিছে
ইয়াৰিয়া
হয় আকৌ চে ইয় যে
হ মছ ত চেইয়া তুমো নেখন
হয় হয় সেইটো আপোনাৰ দাৰ্জিলিঙতে গৈছে মল ৰোড যে
হয়
এ মল ৰোদত আমি মল ৰোডত যাম বাৰু এ মজা বহুত ভাল লাগে ঠাইখিনি
আচ্ছা বা মোক শুনিয়ে ভাল লাগিছে বুজিছে কিন্তু মানে মোৰ মানে বৰ্তমান মানে মোৰ অৱস্থাটো বেয়া যে যাম আৰু এটা টাইমত বোলো আপোনাৰ ভগৱান আনলাই নিলে
হয় হয়
হয় হয়
মানে আপোনাৰ মানে আপুনি এজনক পাৰ পাৰ্চন দহ হাজাৰ আঠ হাজাৰ টকাটা ধৰি থক আৰু
অ হয় হয় হয় আপোনাৰ বাপৰে হয় দিয়ক
মই পইচা গটাই আছো বাৰু
আপুনিও গোটাই আছে ন হয় হয় লাগিব তোৰ হাত আত আপোনাক যথেষ্ট খিনিয়ে লাগিব
হয়
হয় হয়, এতিয়া বাকী এতিয়া ওঠৰ তাৰিখে যাব আৰু ন?
হয়, ওঠৰ তাৰিখে যাম আৰু।
অ ওঠৰ তাৰিখলৈ অলপ পইচা - চইচা আপুনি ক্লিয়াৰ কৰক আৰু।
হয় হয়, এ পইচা মোৰ আগৰে আছে বাৰু আগৰে আছে বাৰু আগৰে মোৰ পাচ হাজাৰমান টকা এটা আছিলে তাৰ পাছত আৰু লগতে তিনি - চাৰি হাজাৰমান লৈ ল'ম আৰু যাম গ'।
অ তিনি, চাৰি হাজাৰমান লৈ ল'ব আৰু যাবগৈ আৰু।
সাত হাজাৰ টকা এটা লৈ গলে বেছি ভাল হয়।
হয় হয় হয় এনে আপোনাৰ তেখেতে আপোনাৰ ভাড়া - চাঢ়া দিবনে নিদিয়ে? আপোনাৰ বায়েকে যে লৈ যাব যে।
হয় হয়, ট্ৰেইনৰ ভাড়াটো দিছে বাৰু। হয়, বাকী মোক কোৱা নাই বাৰু কৈছে কি পইচা গোটাই লোৱা বুলি।
হয় নাই কোৱা নেকি?
অ কৈছে মানে কৈছে গলে পইচা - চইচা গোটাই টাকা বুলি যিমানখিনি পাৰা।
ক অ সেনেকে কৈছে আৰু ন।
অ মইতো গোটাই আছো সেইকাৰণে।
হয় হয় হয় এতিয়া আহা আহা যোৱা দুইটা দিবনে তেখেতে?
জানো এতিয়া কি কৰে বাৰু?
হয় হয় হয় সেইটো হয় বাৰু। ভাল লাগিছ আহা যোৱা দুইটা দিলে ভাল বাৰু।
হয়।
বুজিছে?
কি কৰে বাৰু?
হয় হয় আমাৰ এইয়া কেৰপা আহিলে বাৰু।
হয়, অ আহিলে নেকি?
হয় হয় আহিলে আহিলে।
এ সেইটোৱে কিবাত
হয় হয় হয়, নিশ্চয় নিশ্চয় মই তেখেতক পঠিয়াই দিম বাৰু।
তেখেতক যে কালি তিয়হ এটা দিছিলো আপোনাক দিছে নে খাবলৈ?
নাই নাই তেখেতে মোক তিয়হ- চিয়হ দিয়া নাই দেই খাবলৈ বাৰু, মই তিয়হ নেদেখিলো বুজিছে?
তেখে আপোনাৰ কাৰণে আৰু তেখেতৰ কাৰণে তিয়হ এটা দি থৈছিলো ডাঙৰ।